অ কি কৰিছা
অ এনেই আছিলো ৰবা তুমি
ময়ো এনেই আছিলো ৰ বা ঘৰতে আছা ন
হয় ঘৰতে আছিলোঁ তুমি
ময়ো ঘৰতে ৰবা
আহ ব্যস্ততো আছিলা তুমি
নাই নাই
অঁ ময়ো নাই ৰ'বা
অ মই আজি আমাৰ অসমৰ উৎসৱসমূহৰ বিষয়ে অলপ আলোচনা কৰিম বুলি ভাবিছিলো
হয় কৰিব পাৰি নিশ্চয়
হয় অসমৰ উৎসৱসমূহ আমাৰ সংস্কৃতিৰ এক অমূল্য সম্পদ সেইবাবে ইয়াৰ ওপৰত অকমান আলোচনা কৰিম বুলি ভাবিছিলো কাৰণ ইয়াৰ মাজেৰে অসমৰ ঐতিহ্য সংস্কৃতি আৰু সামাজিক একতা প্ৰকাশ পায় বাৰু নহয়নে
হয় ঠিকেই কৈছা অসমৰ আটাইতকৈ জনপ্ৰিয় উৎসৱ কোনটো বুলি
অ নিঃসন্দেহ ভাৱে এইটো ক'ব পাৰি কাৰণ অসমৰ আহ জনপ্ৰিয় উৎসৱটো হৈছে বিহু বিহুক অসমীয়াসকলে জাতীয় উৎসৱ বুলিও কোৱা হয়
বিহু কেইটা ভাগত বিভক্ত কৰিব পাৰি
বিহু মূলতঃ তিনিটা ভাগত বিভক্ত কৰিব পাৰি ৰঙালী বিহুক কঙালী বিহু আৰু ভোগালী বিহু
হয় তুমি অকণমান ৰঙালী বিহুৰ বিষয়ে অলপ বৰ্ণনা দিব পাৰিবা নেকি
হয় হয় নিশ্চয় আহ ৰঙালী বিহু ব'হাগ মাহত পালন কৰা হয় আৰু ই অসমীয়া নৱবৰ্ষৰ আৰম্ভণি সোচাই এই সময়ত গছ গছনি নতুন পাত মেলে প্ৰকৃতি সেউজীয়া ৰূপ ধাৰণ কৰে আৰু আহ ডেকা গাভৰুৱে বিহু নাচ নাচে তুমিতো জানাই চাগে ন গাওঁ অঞ্চলত এতিয়া চহৰত এইটো বেছিকৈ নহয় যদিও কিন্তু গাওঁ অঞ্চলত এতিয়াও এই পৰম্পৰা বৰ্তিয়ে আছে
হয় হয় উমহ সামাজিক মাধ্যমত এয়া দেখিবলৈ পোৱা যায়
হয় ঠিকেই জানা তুমি
শুনিবলৈ বৰ ভাল লাগিল ভোগালী বিহুৰ বিষয়ে অলপমান কোৱাচোন
আহ ভোগালী বিহু মাঘ মাহত পালন কৰা হয় এই উৎসৱ কৃষকৰ শস্য চপোৱাৰ পিছত আনন্দৰ উৎসৱ হিচাপে উদযাপন কৰা হয় আহ আৰু উৰুকাৰ নিশা সকলোৱে একেলগে ভোজ ভাত খাই আৰু পিছদিনাখন একেলগ একেলগে গৈ পেলাই মেজি জ্বলাই এইটোতো তুমি জানাই চাগে ন
হয় জানো পিছদিনা ৰা। ৰাতিপুৱাই বৰ জনাই মেজিটো জ্বলায় আৰু সকলোৱে মেজিৰ উম এ তাপ তাপ আৰু। উ নতুন বৰ্ষৰ টো যাতে ভালে ভালে যায় তাৰ বাবে
হয় হয় ঠিকেই জানা তুমি বাৰু
হয় অকমান কঙালী বিহু বিহুৰ বিষয়ে অলমান কৈ দিবাচোন
হয় এ কঙালী বিহু কাতি মাহত পালন কৰা হয় এই সময়ত কৃষকৰ ঘৰত নতুন শস্য নাথাকে সেয়েহে ইয়াক কঙালী বিহু বোলা হয় এই বিহুত আনন্দ উল্লাস কম আৰু। ধৰ্মীয় আচাৰ অনুষ্ঠান বেছি দেখা যায় কৃষকসকলে খেতি পথাৰত চাকি জলাই মংগলৰ কামনা কৰে আৰু খেতি পথাৰত আহ বিভিন্ন প্ৰসাৰ মানে শৰাইও দিয়া হয় উম
হয় তাতে শুনিছোঁ উমহ পথাৰৰ মাজত ঔটেঙাৰ কিবা সেনেকে চাকি বনাইও তাতে চাকি দিয়া হয়
হয় ঠিকেই শুনিছা তুমি
আহ বিহুৰ বাহিৰে অসমত আন আন কি উৎসৱ পালন কৰা হয় সেইটো তুমি চাগে নিশ্চয় জানাই অকণমান। তাৰ বিষয়ে বহলাই ক'বাচোন
হয় অসমতটো বিভিন্ন উৎসৱ পালন কৰা হয় বিভিন্ন কাৰণ অসমত বিভিন্ন জনগোষ্ঠীৰ মানুহ বাস কৰে সেই আহ আটাইবোৰ জনগোষ্ঠীৰ মানুহৰ বিভিন্ন নিজা নিজা উৎসৱ থাকে আহ যেনে কৈ দৌল উৎসৱ অম্বুবাচী মেলা আলি আই লৃগাং আহ ৰাস বিভিন্ন ধৰণৰ এনেকুৱা উৎসৱ পালন কৰা হয়
হয় পিছে আলি আই লৃগাং বিষয়ে কিবা কোৱাচোন সেইটো বিষয়ে অলপমান মই ভালদৰে নাজানো মানে
আলি আই লৃগাংটোৰ বিষয়ে ময়ো ইমান নাজানো হ'লেও অকমান জানো আৰু আলি আই লৃগাং মিচিং জনগোষ্ঠীৰ এক গুৰুত্বপূৰ্ণ কৃষিভিত্তিক উৎসৱ এই উৎসৱত তেওঁলোকে নৃত্য গীত পৰিৱেশন কৰে আহ কৃষি কাৰ্যৰ সফলতা কামনা কৰে এনেদৰে বিভিন্ন হে কৰি পেলাই আলি আই লৃগাংটো পালন কৰা হয়
হয় আলি আই লৃগাংটো মিচিংসকল মিচিং জনগোষ্ঠীৰ মানুহসকলে বহুত উলহ মালহেৰে পালন কৰে বুলি জানিবলৈ পাইছোঁ। মোৰ বন্ধু এজনেও মিচিং হয়। কিন্তু মই আলিই লৃগাং বিষয়ে ইমান। জনা নাছিলো তুমি কোৱা তৰফ বাবে ভাল লাগিলে।
হয় হয়
অঁ অলপমান ৰাস উৎসৱৰ বিষয়ে কবাচোন
উম শ্ৰী শ্ৰী আওঁতী আটি। আৰু মাজুলীত অনুষ্ঠিত ৰাস বিশেষ আহ ৰাস উৎসৱ বিশেষভাৱে বিখ্যাত এই উৎসৱত ভগৱান শ্ৰীকৃষ্ণৰ জীৱনৰ বিভিন্ন ঘটনা নাট্য নাট্য ৰূপে প্ৰদৰ্শন কৰা হয় তুমিতো চাগে বিভিন্ন জোগাত আজিকালি ৰাস পালন আহ ৰাস উৎসৱ পালন কৰা হয় বিভিন্ন জাগাত হয় এইটো তুমিতো চাগে কৰবাত নহয় কৰবাত গৈছায়ে।
হয়। গৈছো গুৱাহাটীতো বহু জেগাত। ৰাস উৎসৱ পালন কৰা হয় তাতে যাই তাতে মানে মূৰ্তি ৰাস পালন কৰা হয় পিছে,
হয় হয় এইটো মানে গুৱাহাটীত এতিয়ালৈকে নাট্য়ৰূপে, প্ৰদৰ্শন কৰা নহয়। তাতে মূৰ্তিৰ পৰাই হয় কিন্তু মাজুলী এইবিলাকত হয় আৰু,
হয় এইটো মানে ন নাট্যৰূপে গুৱাহাটীত কৰিলেও ভাল লাগিলে হয় চৰকাৰে ইয়াৰ ওপৰত অলপমান বিশেষ, পদক্ষেপ ল'লে ভাল লাগিব। তেতিয়া বহুতো নজনা মানুহেও। দেখিবলৈ পাব।
হয় হয় ঠিকেই ভাবিছা কাৰণ আজিকালি বেছিভাগ মানুহে গ গুৱাহাটী মহানগৰীতে বাস কৰে ত আমাৰ নতুন প্ৰজন্মই এইবোৰ দেখা পালে এ নিশ্চয় কিবা নহয় কিবা জানিবলৈ পাব।
হয় আৰু। কিছুমানৰ মানে সৰু ল'ৰা ছোৱালীবিলাকক ৰাস উৎসৱৰ সময়ত গাঁৱলৈ নিয়া নহয় কেতিয়াবা বিভিন্ন ধৰণৰ পৰীক্ষা উদযাপন কৰা হয় সেই সময়ত ত' ইয়াতে পাতিলে অকণমান, তেওঁলোকৰ বাবেও সুবিধা হ'ব বহুতো ল'ৰা ছোৱালী যোনবিলাকে উঠি আহিছে,
উম উম উম! ঠিকেই ভাবিছা তুমি এইটো চৰকাৰ। নিশ্চয় পদক্ষেপ গ্ৰহণ কৰিব লাগে।
হয় আৰু শুনিছো ইয়াতে অঁ মানে গুৱাহাটীত অম্বুবাচী মেলা বহুত বিখ্যাত অকমান অম্বুবাচীৰ বিষয়ে মোক কোৱাচোন?
হয় তুমি ঠিকে শুনিছা, অম্বুবাচী মেলা কামাখ্যা মন্দিৰত অঁ, অনুষ্ঠিত কৰা হয় অ দেশ বিদেশৰ হাজাৰ হাজাৰ ভক্ত এই মেলাত অংশগ্ৰহণ কৰে এই উৎসৱ ধৰ্মীয়, বিশ্বাস, আৰু আধ্যাত্মিকতাৰ এক মহত্ব নিৰ্দেশনা আহ যেনেকৈ তুমি ধৰা অম্বুবাচী মেলা জুন মাহতেই বেছিভাগ হয় জুন মাহৰ শেষ ভাগত হয় অম্বুবাচী মেলা ইয়াত বিভিন্ন। ধৰণৰ মানুহ আহে হাজাৰ হাজাৰ মানুহ দেশ বিদেশৰ পৰা ইয়াত ভ্ৰমণ কৰিবলৈ আহে এই অম্বুবাচী মেলাত অংশগ্ৰহণ কৰে আৰু মই শুনাত এই সময়ত আহ আকা আহ কামাখ্যা মাৰ আশীৰ্বাদ ললে মনৰ, মনোকামনাও পূৰণ হয়।
শুনিছো অম্বুবাচী মেলাৰ সময় কামাখ্য মা,
হয় হয় তুমি ঠিকেই শুনিছা এই সময়ত আহ কামাখ্যাৰ মেইন দুৱাৰখন খোলা নাথাকে বন্ধ থাকে আহ, হয় হয় ঠিকে হয়।
অসমত আহ দীপাৱলীও বহুত উলহ মালহেৰে পালন কৰা হয় অলপমান তাৰ বিষয়েও বুজাবা চোন।
হয় আহ দীপাৱলীটো আমাৰ বেছিকৈ কব গলে নতুন প্ৰজন্মৰ এক বিশেষ উৎসৱ বুলি কব কব পাৰি হয়নে। কাৰণ ইয়াতে বিভিন্ন ধৰণৰ বৰ্তমান আহ বম কিবা কিবি ওলাইছে। কিন্তু এইবিলাকৰ দ্বাৰা বহুত প্ৰদূষণো হৈ আছে ত' মোৰ মতে আমি এইবিলাক নজ্বলাই চাকি বন্তি জ্বলাই আমাৰ ঘৰত এ কল যেনেকৈ কলগছ ৰোপন কৰে কলগছত তাতে অ চাকি জ্বলাই তুমিতো শুনিছাই ন।
হয় হয় শুনিছোঁ।
আৰু এই অম আৰু দীপাৱলীৰ দিনাখন কালী পূজাও হয় এইটো এটা বিৰাট ডাঙৰ কথা।
অ হয় হয় প্ৰথম দিনা দি দীপাৱলীৰ প্ৰথম দিনাখন কালি পূজা কৰা হয়।
হয়।
অসমৰ উৎসৱ সমূহে সমাজলৈ কি কি বাৰ্তা দিয়ে?
অসমৰ উৎসৱসমূহে সম্প্ৰীতি, ভাতৃত্ববোধ, একতা আৰু সংস্কৃতিৰ ঐতিহ্য সংৰক্ষণৰ বাৰ্তা দিয়ে। বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে একেলগে এই উৎসৱসমূহ পালন কৰে।
হয়, সঁচাকৈ অসমৰ উৎসৱসমূহ অতি মনোমোহন আৰু বৈচিত্ৰপূৰ্ণ।
হয়, অসমৰ উৎসৱসমূহে আমাৰ জীৱনক আনন্দময় কৰি তোলে আৰু সংস্কৃতিৰ প্ৰতি গৌৰৱবোধ জোগাই তোলে।
হয় ধন্যবাদ। বন্ধু আজি অসমৰ উৎসৱ বিষয়ে বহু নতুন কথা জানিলোঁ ভাল লাগিল।
হয়, মোৰো তোমাৰ লগত কথা পাতি বা তোমাক এইবোৰ জনাই মোৰো বহুত ভাল লাগিল।
হয়, পুনৰ আন এটা বিষয়ত আলোচনা কৰিম,
হয়- হয় -হয় নি নিশ্চয়।
উম, ধন্যবাদ।
ধন্যবাদ।